উম।
নমস্কাৰ। বন্ধু পিছে কি কৰি আছে?
এ, আছোঁ অলপ, কোৱা কাম এটা কৰি।
পিছে কি কাম কৰি আছে?
এই দোকানত।
উম, পিছে ক'বাত কৰি আছা নেকি বাৰু তুমি?
মই তোমাৰ এই ৰঙৰ দোকানত কৰি আছোঁ।
অ' পিছে ডাঙৰ নে সৰু দোকান?
মানে ডাঙৰে হ'লছেলাৰ।
উম, পিছে তুমি কি কাম কৰা তাত?
তাতে তোমাৰ বস্তু অনা নিয়া। কাষ্টমাৰ আহিলে বস্তু আনি নিয়া, অনা নিয়া কৰি দিয়া।
উম, পিছে এনে ৰঙৰ তোমাৰ দোকানতহে কৰা ন', ৰং চং দিয়া আৰু কি কি পায় দোকানত?
ৰং তোমাৰ পুটিন চুটিন এইবিলাক চব
উম, পিছে এনে লাভ আছেনে বাৰু দোকানত?
অ' লাভ আছেতো তোমাৰ, লাভ থাকিবই লাগিব তেতিয়াহে কৰি আছোঁ। এতিয়া চাৰিটা মানুহ আছে মোৰ নিচিনাকে ইয়াত চাৰিটাই পৰিয়াল ঘৰ চলাই আছে।
উম, পিছে নিজাকে কৰি আছে নে কাৰোবাৰ বেলেগৰ যোগেদি কৰি আছে?
মানে কি কলা?
তুমি নি-নিজা দোকানত কৰি আছা নে বেলেগৰ?
নাই নাই মই বেলেগ হয়, আমাৰ এই টাউনৰে।
পিছে কি কি-কিমান দিন মান হ'ল কৰা?
মোৰ তোমাৰ এতিয়া প্ৰায় আঠমাহ মানে হ'ব হ'ল।
উ, পিছে কামবিলাক পুৰা জনা হৈছাগে নে চাগে তুমি?
অ' হৈ যায় হে এমাহ এমাহ দুমাহতে শিকি গ'লো।
উম, পিছে তোমাৰ মাহিলী দমৰ্হা কিমানমান উপাৰ্জন হয়?
মই তোমাৰ মোৰ পোন্ধৰমান পাওঁ পোন্ধৰ হেজাৰমান।
অ' ঠিকেই আছে বাৰু।
উম, কাবাৰ এনেকা পুটিন চুটিন ৰং চং কৰালে কবা, জনাবা।
উম, ক'ম বাৰু।
উম।
মই মানে পিছে তোমাৰ মই তোমাৰ এতিয়া এই মাটিৰ ব্যৱসায় কৰো মই।
উ, অ' মানে কেনেকুৱা টাইপ?
মাটি মানে কাৰোবাক লাগিলে এনেকুৱা দিয়া।
অ', অ'। উম, উম, ঠিকেই কন তেনেকা মানে কণ্টেক্টৰ ৰাখা আৰু। কোনবাই লাগিলেতো তুমি ক'ব পাৰা ইমান আমুকত আছে ন'? উম, মই এনেকা কাষ্টমাৰ পালে ক'ম দিয়া মাটিত লগা মানুহ কাবাক।
অ' জনাবা বাৰু। এনেই মই বন্ধু ভাবি ছিলো তুমি যোনখন দোকানত কৰি আছা সেই দোকানখন যদি মই নিজাকে যদি দিও এনে মোৰ লাভ হ'বনে নে লোকচান হ'ব চাগে?
এতিয়া তোমাৰ মানে মাৰ্কেটৰ সেনেকে লাভটো ফাৰ্ষ্টতে নহ'ব। কি কয় মাৰ্কেটত বহুত দোকান আছে এনেকা ৰঙৰ বেচা। আৰু কোম্পেনী এনেকা এটাৰ কোম্পেনীৰ দোকানো আছে ৰঙৰ।
উম।
তুমি খাটিব লাগিব তাত বছৰ টাইম লাগিব অলপ। তেতিয়া তোমাৰ হ'বগৈ কাম।
অ'।
টাইম লাগিব আৰু লাভ উলিয়াব হ'লে ফাষ্টতে ইমান এটা লাভ নাথাকে।
সেইটো ব্যৱসায়তো কৰিলে লাভ লোকচান হবই। ব্যৱসায়টো বোলো আৰম্ভ কৰিলেটো প্ৰথম লোকচানটো হবই।
সেইটো আৰু এতিয়া মই কৰি থকা দোকানখনৰ মানে তোমাৰ বহুত বছৰ হ'ল প্ৰায় এখন আঠ ন, বছৰ হৈছে।
উম।
কাৰণে এখনত চবে মানুহে এনেকে বিশ্বাস দি থৈছে দেখি ইয়াত আহি থাকে মানুহ বিলাক কাষ্টমাৰ
পিছে তোমালোকৰ সেই চাৰিআলিটোৰ ওচৰত দোকান কিহৰ দোকান দিলে ভাল হ'ব চাগে বন্ধু?
চাৰিআলিত এতিয়া তুমি মানে কিহৰ কেনে মানে তুমি চাই লোৱা কিহৰ তাত নাই কি দোকান নাই কি বস্তু
পিছে তাত তুমিহে কৰি আছা তুমিহে জানিবা কি দোকান দিলে ভাল হ'ব।
তাত তোমাৰ এনেকুৱা হেৰি নাই। এই চাইকেলৰ দোকান এখন খুলিব পাৰা আমাৰ ইয়াত টাউনত এনেকে ডাঙৰ চাইকেলৰ দোকান নাই।
উম।
চাইকেল য দোব নহতুম চাইকেলৰ দ-দুকান
অ'।
সেইটো ব্যৱসায় কৰিব পাৰা।
উম। পিছে এনে চাইকেলৰ দোকানখন দিয়াতো ইমান তাতো বেয়াওতো নহ'ব ন। দিব পাৰিম।
নহয়, নহয়। তাত মানে নায় ইয়াত চাইকেল, চাই বো আমাৰ এই বেলেগ টাউনত যাব লাগে। আৰ এখন নাই।
পিছে তোমাৰ ইয়াৰ ভিতৰত অভিজ্ঞতা আছেনে বাৰু।
চাইকেল ইমান এনেকে এনে ইমান নাই বাৰু কৰি পোৱা নাই কিন্তু। কোনো ন চাইকেল কিনিব মানুহ বহুত দূৰূৰ গুচি যায়।
উম। পিছে তোমাক হেৰি কি বুলি কয়। অ', অ', এনেই তোমাক দমহা পোন্ধৰ হাজাৰিয়ে বুলি কলা ন।
কপন হেল থৰ কাৰণে বহুত লাগি আছে ন বাইক চাগে চাইকেল চলাব লৈছে মানুহ বিলাকে।
উম।
আৰু তেলৰ যি দাম বাছে তেলটোতো বাদ দিয়া পাব। তমাৰ মানুহবিলাকৰ নিজৰ কণ্ডিশন এতিয়া খোৱা খাদ্যয় যুইমান মানে সাৰ চাৰ দিয়ে সেইকাৰণে বড বিলাক বেয়া হৈ যায় ন। সেইটো হিচাপত মানুহে মানে চাইকেল চলোৱাত লাগিছে নিজৰ হেল্থটো ভাল কৰিবলৈ।
পিছে বন্ধু যদি মই দোকানখন ই তুমি মোৰ লগত সহায় কৰিব। থাকিব পাৰিবানে চাগেই দোকানত।
পাইম অ, পাইম দিয়া কিয় নোৱা
অ, তেনে কেতিয়া আৰম্ভ কৰো।
তুমি চাই, চাতি লোৱা জেগা অকন চোৱা কোনডোখৰত খুলিবা চব মিলাই কৰি লোৱা পইচা, চইচা এতিয়া ক'ৰবাত চাগে এনেকা ক' দোকানৰ পৰা চাইকেল হ কঠাবা হ'লচেলচ সেইবিলাক চাই কৰি বেলেগ খোলা আৰু ধুনীয়াকে এখন, অলপ ডাঙৰকে খুলিবা।
পিছে প্ৰথম সৰুকে কৰো বাৰু, নাই ব্যৱসায়টোত তোমাৰ প্ৰথম কে যদি মই ডাঙৰকে যদি কৰি লো পিছত যদি লোকচান হয় তেতিয়া মানে বেয়া হ'ব মানে, যদি প্ৰথম সৰুকে কৰি যদি বস্তুটো লাভ হয়, তেতিয়া মই ডাঙৰ কৰি দিম। ডাঙৰ নাই ন
উম সেইটোও হয় বাৰু।
পিছে বন্ধু চাইকেল কি কেনেকুৱা কেনেকুৱা ৰাখিলে ভাল হ'ব বাৰু?
চাইকেল তোমাৰ আজিকালি মানে মানুহে কম দামীও লয়, কিন্তু দামী বিলাকো বেছি ভাল ভাল ব্ৰেণ্ডৰ গিয়াৰ থকা চাইকেলবিলাক
উম।
ৰাখিব পৰাতো, বহুত দামী দামীও পায় আজিকালি।
অ।
তাৰপিছত তোমাৰ হেৰি মেকানিক দুটাও এনেকে ৰাখি থবা ধৰ চাৰ্ভিচিং তাৰ্ভিচিং দিবলৈ। দুই তিনিমাহ কাৰণে চাৰ্ভিচিং ফ্ৰী দি দিবা।
উম।
তেতিয়া মানুহ বিলাকে ভাল ধ ভাল পাব আৰু চাই। চব ফ্ৰী দিলে স্বাভিনি কেইটা।
উম।
আজিকালি সেয়াও ফ্ৰী দিয়েতো চাৰ্ভিচিং বাইক স্কুটিৰ নিচিনা। কেলেও ছাৰ্ভিচিং থাকে মাহে মাহে আৰু বন্ধ
পিছে শুনামতে শুনিছিলো চাইকেল বোলে তোমাৰ ই এম আই ল'ব পাৰি বলে হয় নে বাৰু কথাটো?
অ আজিকালি পাতি যিহে দাম তোমাৰ। পঞ্চাশ ষাঠি হাজাৰ টকীয়া, লাখৰ ওপৰতো যায়টো চাইকেলৰ দাম ভাল ভাল ব্ৰেণ্ডত। তোমাৰ অফ এম টিভি বিলাক যায় অফৰোডৰ আৰু ট্ৰেক ট্ৰেক বাইক বুলি কয় এখন তোমাৰ মেহি চেকাৰ খাই সেইখনো বহুত দামি পায়।
অ।
ৰ'ড বাইক পায়, এম টি ভি পায়, ফেট বাইক আহে, মানে বেলেগ বেলেগ কোম্পানী আছে। উ
এনে চাগে বন্ধু মই দোকান খন আৰু চাইকেলখন চাইকেট খিনি আনি মেলি মানে দোকানখন মেৰামতি কৰি এনে কিমান মান পৰিব চাগে বন্ধু?
তুমি এতিয়া ফাৰ্ষ্টতে দামী দামী ইমান সোমাব নালাগে ধৰক কোনোবা এনেকা অৰ্ডাৰ দিলে অৰ্ডাৰ দি আনিদিবা। কিন্তু ফাৰ্ষ্টতে তুমি কমৰ কমৰ অলপ কম কমৰ ৰেঞ্জৰ চোৱা চাইকেল বিলাক ধোৰা। লাখ মান দেৰ-দুই লাখ মান চুই যাব চাগে। ৰুম লৈ মেলি তোমাৰ
অ।
চাইকেল ভৰাই মেলিছো চব কৰোঁতে অ মাহে মাহে দুটা মানুহ ৰখা কেইটাক দমহাও দিব লাগিব।
থাকে।
কৰিব পাৰা। লাভ আছে, কিন্তু লাভ ওলাভ গৈ খালি অকমান ধৈৰ্য ধৰিব লাগিব।
হ'ব বাৰু এনেই তোমাৰ লগত অ বন্ধু তেনেকুৱা আৰু আছে নেকি বাৰু এনেকে চাইকেলৰ বিষয়ে এনেকে অভিজ্ঞতা থকা।
সেনেকা বন্ধু নাই।
উম।
তোমাৰ চাইকেলো নলেজ এনেকা নাইে ন আজিকালি, চবেই নিজৰ নিজৰ কাম কৈ আছে বাৰু এনেকা চাইকেলত কোনো নাই কৰা।
উম।
নাই আজি তুমি এতিয়া কি কৰি আছা?
মই এতিয়া পিছে তোমাৰ এই মাটি এডোখৰ বোলো তোমাৰ চাবই আহিছিলো।
অ', অ', দু জেগাত গৈছা ন।
অ'।
মই এতিয়া মাং চনো নাই বাৰু সেইকাৰণে বহি আছো দোকানতে।
অ'।
ওলাই গৈছিলো আহিলো এতিয়া দোকানতে বহি আছো চকী
উম।
বাকী এনেককা কণ্টেকট পালে কৰোব, কাৰোবাক ঘৰ চব বনালে ৰং চং মাৰিলে মোবাই আমাৰ ব মানে চব ৰং পুটিন, চুটিন নিব পাৰিব আৰু। তেতিয়া মোৰ নামত ললে মোৰ কমিশন এটা পাম কিবা।
অ, হ'ব বাৰু।
উম, সেইকাৰণে জনাবা।
উম।
পিছে তোমাৰ বৱসায়তো লাভ হয় ন।
ব্যৱসায় মোৰ লাভ আছে হয় বাৰু।
লাভ ওলাবই লাগিব বাৰু লাভ নললে কেনেকে ব্যৱসায় কৰিবা।
তাকেইতো।
উম, পিছে আৰু কিবা কোৱা নেকি নাই অকল সেইটোৱে কৰি আছে।
পিছে এইটোতে কৰি আছো ভগৱানৰ কৃপাত মোৰ লাভো হৈ আছে কাৰণে সেইটোতে কৰি আছোঁ বেলেগ চোৱাও নাই বাৰু।
উম, উম, ঠিকেই আছো।
উম। পিছে তুমি কি এতিয়া কিবা কৰি আছা নেকি।
মই, মই, এই নাই। মোৰ তেনেকৈ নাই কোনোবাই এনেকৈ কিবা, কিবি বিচাৰে চিনাকি আছে সেইবিলাকতো মই এনেকৈ কমিশ্যন পাওঁ।
উম।
কোই ধৰক কিবাকিবি বিচাৰিলে পঠিয়াই দিওঁ।
উম।
চবতে আছে তোমাৰ ৰঙৰ আছে, ৰঙতটো মই কৰিলো। কিবাকিবি মেচিন, মেচিন বস্তু ল'লে ফ্ৰিজ, ট্ৰিজ এনেকুৱা মোবাইল তাৰপিছত বাইক, চাইক ডিলাৰো এনেকা চিনাকি আছে।
উম।
কোনোবাই ললে মোক সুধিল লবা ফাৰ্ষ্টতে তুমি
হ'ব বাৰু মই চাইকেলখনৰ
কমিশ্যন দিম দিয়া।
হ'ব, হ'ব বাৰু সেইটো হ'ব নিশ্চয় বাৰু। কিন্তু এতিয়া মই চ, চাইকেলৰ এতিয়া এইটো আৰম্ভ কৰিলো বাৰু কৰিম বাৰু ভাবিছো মইতটো এইটো থিৰাং কৰিলে যে মই এইটো ব্যৱসায়কে কৰিম বুলি
কৰিবা, কৰিবা এইটো লাভোওলাব তোমাৰ ময় কৈছো ময়ো লাগি দিম লাগিলে।
অ, পিছে মই নেক্স তোমাৰ কি বুলি কয় যোৱা সপ্তাহৰ পৰা আৰম্ভ কৰি দিম আৰু পিছে দিয়া কামখিনি।
উম, ৰুম এটা চোৱা আমাৰ এডোখৰতে ৰুম এটা ওলাব তোমাৰ ভাল। এনে কাৰণে দোকান, চোকান খুলিব পৰা ডাঙৰ অকমান ইমমান সৰু হ'লেও চলিব নোৱাৰ ভিতৰত ধেৰ বস্তু থ'ব লাগিব নেকি।
অ,
সেনে ৰুম এটা আছে চাই যাবাহিচোন তুমি মোক খবৰ দিবা আহিলেও।
উম, উম, পিছে তোমাৰ এতিয়াতো তুমি কাম কৰি আছা নেকি বাৰু বন্ধু।
মই নাই বহি আছো ইমান কাষ্টমাৰ নাই বাৰু আজি।
পিছে তোমাৰ ওচৰত মোক অকণমান সময় উলিয়াই তুমি মোক সময় দিব পাৰিবা নেকি বাৰু।
অ, পাৰিম পাৰিম।
অ, তেনে পিছে মই তোমাৰ ওচৰত এপাক যাওঁ ন।
অ, আহিছ এতিয়া তুমি কি মাটি তাপৰা আহি লৈ পেলাই আহিবা।
অ, মোৰ এইটো মাটিতে চোৱা হৈ গ'ল বাৰু মোৰ ইয়াৰ তলতো কাম কৰ্মচাৰী আছে যে।
উম, দিয়া পিছে আহিলে মোক তুমি কল কৰিবা।
অ, শুনাচোন।
কোৱা।
পিছে তুমি এ কি বুলি কয় এনে কেইটাৰ পৰা কেইটালৈকে কৰা দোকানত কাম।
মই তোমাৰ ইয়াত আছোঁ নটা লৈকে ৰাতি।
অ, পিছে ৰাতিপুৱা কেইটাত যোৱা।
ৰাতিপুৱা তোমাৰ এই দহটা চাৰে দহটা এনেকাত আহিলে হ'ল।
অ, পিছে খোৱা খোৱা বোৱা টিফিন লৈ যোৱা নে ক'বা হোটেল চোটেলতে খোৱা।
সোৱা-বোৱা ওচৰতে হোটেল এখন আছে তাতে খাওঁগৈ।
অ, অ। পিছে ইমান খিনি সোধাৰ কাৰণে বেয়া নাপাবা, ন?
উম, তিয়া আপছে ন, হ'ব। তুমি আহিলে ক'ল কৰিবা।
অ, মই পিছে জনাম দিয়া তোমাক।
অ,
উম,